আছো এনেই তই
এয়া আছোঁ এনেই ভাত খালি
অ অ খালো তই খালি অ আজি দেৰি যে
দেৰি মানে এই কলেজত অলপমান কাম আছিলে সেইখিনিয়ে কৰি আহিলো আহি পেলাই অলপমান হয় অ গৈছিলো অ
অ ক্লাছ কৰাইছে নে এই মোৰ অলপ অসু- -বিধা হৈ আছিলে
অ হ'ব মই বাৰু তোক দি দিম নোটছখিনি কি কৰাইছে ছাৰে
অ অ মোক দি দিবিচোন এনেই মেজৰৰ ক্লাছটো কৰাইছিলে ন
কৰাইছিলে অঁ
বাকী মাইনৰ কৰাইছিল নে
বাকী ঘৰত খবৰ ভাল
অ অ ভালেই ভালেই তহঁতৰ
এয়া ভালেই মাইনৰটো কৰাইছিলে লিখাইছেও বাৰু বহুতখিনিয়ে
অ মোক লিখোৱাখিনি দি দিবিচোন
অ অ দিম দে
উ উম এনে আজি মনোবিজ্ঞানৰ ক্লাছটো হৈছিল নে?
হৈছিলে অঁ
অ মইতো বাৰু অলপ দিন যোৱাই নাই কি হৈছে কি নাই হয় একোৱে গম পোৱা নাই
মই তোক লিখোৱাখিনি দিম বাৰু কিন্তু বুজোৱাখিনো টো এতিয়া তোক মই বুজাই দিম ৰ পাৰিলে
অ', অ', মোক এনে মনোবিজ্ঞানৰ ওপৰতে অলপ বুজাই দেচোন।
ৰ'-ৰ' বুজাই আছোঁ ৰহ দেই।
অহ', অহ', হ'ব বাৰু।
মনোবিজ্ঞান মানেটো জানই কি হয়!
উম, তেওঁ অলপ বুজাই দেচোন মই অলপ পাহৰিছো মানে।
মনোবিজ্ঞানৰ বায়'চাইকলজি পাৰ্টটো আজি বুজাই আছিলে।
অ, অহ।
চাইকলজি হৈছে মনোবিজ্ঞানৰ এটা শাখা যিয়ে মানে তোৰ মগজু স্নায়ুতন্ত্ৰ, হৰমন আৰু মানে এইবিলাক সেয়াৰ আচৰণৰ মাজৰ সম্পৰ্কবোৰ ইয়াক মানে অধ্যয়ন কৰে। সেইবিলাক পকে বায়'চাইকলজি বুলি সেইখিনিকে বায়'চাইকলজি বুলি কোৱা হয়। এতিয়া বায়'চাইক'লজিটোৰ বহুটো ধৰণৰ স্ক'প থাকে। সেই স্ক'পসমূহ মানে অহ সমূহৰো কথা বহুতখিনি বুজাইছে এতিয়া স্ক'প কেইটামান তোক কৈ দিছোঁ ৰ'। মগজুৰ গঠন। মগজুৱে কেনেকৈ গঠন কৰে, মগজুৱে কেনেকে কাম কৰে, কাৰ্য কেনেকে কেনেকুৱা ধৰণৰ হয়। স্নায়তন্ত্ৰৰ ধৰচোন অধ্যয়ন স্নায়তন্ত্ৰই কেনেকে কামবোৰ কৰে সেইবিখিনিৰ ওপৰত অধ্যয়ন কৰা। আচৰণৰ জৈৱিক ভিত্তি আচৰণ কেনেকৈ হয়? হৰম'নে কেনেকৈ প্ৰভাৱ পেলায়, হৰম'নবিলাকে কেনেকে প্ৰভাৱ পেলায় আমাৰ ধৰচ মুড চুইংছ হয় ন' বহুত ধৰণৰ মুডটো অলপমান কোনবা টাইমত বেয়া হৈ থাকে, কোনবা টাইমত ভাল হৈ থাকে, সেইখিনি মানে চব মানে হৰম'নৰ ওপৰত নিৰ্ভৰ কৰি পেলাই হৈ থাকে আমাৰ, মানসিক ৰোগৰ কাৰণবিলাক বুজি পাইছ' মানসিক ৰোগৰ কাৰণ বিলাক, মই তোক এতিয়া ছাৰৰ নিচিনাকে বুজাই দিব নহ'লেও মানে অলপ থুলমূলকে বুজাই দি চোৱাৰো কাৰণ বিলাক ধৰচোন কেনেকে মানসিক ৰোগ হয়, কেনেকে কি হয়? অ', তেনেকুৱা ধৰণৰ ধৰচোন এতিয়া
উম।
নিউৰন্স কি হয়? নিউৰন্স মানে হৈছে তোৰ স্নায়ুতন্ত্ৰৰ গঠনসমূহ। আৰু স্নায়তন্তই কেনেকে কাৰ্য কৰে তেনে তাকে মানে নিউৰণ বুলি কোৱা
এতিয়া তোৰ নিউৰনৰ অংশসমূহ কি কি? চেল বডি। একজৌন এইবিলাকে ধৰচোন।
অ অ অ আজি এনেই বহুতখিনিয়ে মানে বুজালে ন'?
উম, উম, বহুতখিনিয়ে বুজাইছে।
উম, এনেই এইটো যে আমি যে ডিপ্ৰেচনত অ অ মই বুজিছো বাৰু। এনে আমি যে ডিপ্ৰেশ্যন যে মানুহৰ ডিপ ন মানে ধৰ হতাশাত যে ভোগে সেইটো মানে কিহৰ কাৰণে হয় অলপ বুজাই দিবি নিকি
ডিপ্ৰেশ্যন এতিয়া ধৰচোন তোৰ ঘৰুৱা পৰিৱেশৰ ওপৰতো নিৰ্ভৰ কৰে ঘৰুৱা পৰিৱেশটো তোৰ কেনেকুৱা যদি বহুতো হুলস্থুলীয়া ধৰণৰ ঘৰুৱা পৰিৱেশ হয় তেতিয়াতো নিশ্চয় আমাৰ মনত ধৰ বহুতো হতাশা হব যেন মনতটো বেয়া লাগিব যে কিয় ইমান খিনি এ এনেকুৱা হৈ থাকে
কিয় হেৰি হৈ থাকে বা আমাৰ ওচৰ চুবুৰীয়া মানুহে যদি আমাক গুৰুত্ব নিদিয়ে মাতবোল ন কৰে তেতিয়া আমাৰ এটা হ'ব ন যে অ এই মানুহজনে এই ম মোৰ ওচৰ চুবুৰীয়া মানুহে মোক বেয়া পায় বা কিবা এনেকুৱা ধৰণৰ ঘৰৰ ওপৰতো নিৰ্ভৰ কৰে যদি তেনেকুৱা ধৰণৰ পৰিস্থিতিটোৰ সৃষ্টি হয় তেতিয়া তোৰো তই হতাশাত ভুগিব পাৰ তোৰ মন বেয়া লাগি থাকিব তই ভাবিবি যে অ মোৰ লগতে কিয় এনেকুৱা হয় এনেকুৱা এ নেকুৱ ধৰণৰ ধৰচোন কাৰণে তোৰ হতাশাত ভুগত হয়
অ অ বুজিছো এনে হতাশাতৰ হতাশাত ভোগাৰ ফলতো বহুতো বেমাৰ আজাৰ আৰু সৃষ্টি হয় ন
অঁ অঁ বহুতো বেমাৰ হয় এতিয়া তোৰ বেমাৰ হৈছে ধৰচোন ডিপ্ৰেশ্যনত যোৱা
উম উম
আৰু বহুতো ধৰণৰ তোৰ এতিয়া এনেকুৱা হ'ব তই অলপ ভ্ৰম নিচিনা হৈ যাব পাৰ এনেকুৱা তাইমত তই ধৰচুন কিবা এটা বস্তু দেখি পিছ তাৰপিছত চাহ এটা দেখিছ তই সেইটো বস্তু দেখিও তই ভয় খাই যাব পাৰো ত তেনেকুৱা ধৰণৰ বহুতো ধৰচোন ৰোগ হ'ব পাৰে তোৰ মানসিক ৰোগ ভাবি থাকিব পাৰোঁ বহুতো কথা এইবিলাকেই তেনেকুৱা ধৰণৰ হ'ব পাৰে
উম বুজিছো বাৰু আৰু আজি এনে আমাৰ মাইনৰৰ কেইটা ক্লাছ লৈছিলে
মাইনৰ তৰ এটাই হৈছে
অ অ কলেজৰ পৰা ক'বালৈ গলি নে ঘৰ আহিলি
কলেজৰ পৰা তোৰ ঘৰলে আহিলো কলেজতে মোৰ অলপমান কাগজৰ খেলি মেলি হৈ সেইখিন কিন কৰি পেলাই আহোতে অলপ দেৰি হ'ল
অ অ এনে ক আমাৰ কলেজত কিবা উম কবিতা আবৃত্তিৰ প্ৰতিযোগিতা পাতিছে বুলি শুনিছো হয়নে
অঁ অঁ পাতিছে মই সেয়াও আজি খবৰ কৰি আহিছোঁ তোৰ কবিতা আবৃত্তি প্ৰতিযোগিতা পাতিছে তোৰ হেৰিয়াত হ'ব চাগে বেলেগ বেলেগ তোৰ নাচ গান ত নাচ জিত নাচিব পাৰ গানো গাব পাৰঁ প্ৰাইজ মানে দিব তাত পুৰস্কাৰ দিব ফাৰ্ষ্ট চেকেণ্ড ছেকেণ্ড থাৰ্ড থাকিব তই কৰিম বুলি ভাবিছ নেকি
ভাবিছো মানে মই কাইলে কলেজলে গৈ লওঁ তাৰ পাছত ধৰ গোটেইখিনি চাই মেলি কৰিম বুলি ভাবিছোঁ মই সেইকাৰণে তোক ফোন কৰি পেলাই ভাবিছো এই কথাখিনি তুনি কওক কি হয় কি বতৰ
অ ত কাইলৈ আহিবি কলেজ লৈ গম পাবি তেতিয়া
অ মই যাম বাৰু কাইলে
উম উম আহিবি তই কাইলৈ
বাকী বাকী আজি অ অ অ অ মই ফোন কৰিম দে। বাকী আজি ইহঁত বান্ধৱীসকল গ'লনে নাই?
হা হা
বাকী বান্ধৱীসকল গ'লনে নাই?
আহিছে, আহিছে, আহিছে। চব চবেই আহিছে তই নাহিলি আৰু ইহঁটো আহিছে।
অ অ মোৰে অলপ অসুবিধাৰ কাৰণে যাব নোৱাৰিলোঁ বাৰু। উম উম বাৰু ক অ অ কথা এটা সুধো তোক
অঁ কচোন।
এনেই উম আৰু মানে পাছলে কি কৰিম বুলি ভাবিছ ধৰ এয়া বি এটো তোৰ পুৰা শেষ হোৱা পাছত
বি এটো শেষ হোৱাৰ পিছত মাষ্টাৰছ কৰিম চাগে।
উম উম।
তই?
মই বি এটো শেষ হোৱাৰ পাছত মই মাষ্টাৰ্চে কৰিম বাৰু।
অ' এনেই কোনখন ইউনিভাৰ্চিটি যাব মন আছে তোৰ?
মই ইউনিভাৰ্চিটি তোৰ চাই লওঁংগে পাছত যোনখন উম ভাল হয় সেইখনতে যাম।
অ'।
আৰু বাকী এনে তই এনে কিবা কৰিম বুলি ভাবিছ নেকি ধৰ পাছলে আৰু
পাছলে আৰু কৰিম চাগে কিবা জ চাই লওঁ কি সুবিধা হয়।
অ অ ঠিকে ভাবিছ বাৰু ভালেই ভাবিছ হেল্ল, কিবা এটা কৰিলে নিজৰ কাৰণেও ভাল।
উম ব্যৱসায় কৰিম চাগে।
হা হা?
ব্যৱসায় কৰিম চাগে।
অ কেনেকুৱা ধৰণৰ ব্যৱসায় কৰিম ভাবিছ?
তোৰ এ এনেকব। সৰু সুৰাকে কিবা এটা ধৰচোন কাঠফুলা এনেকুৱা ধৰণৰে। ব্যৱসায়।
অ অ বুজিছো এনে এতিয়া তই কিবা বেলেগ অ আৰু কৰি আছো নেকি ব্যৱসায়?
বেলেগ মই তোৰ মোৰ এনেকুৱা ফুলৰ এ আছে এটা হেৰি ফুল সমূহ এই প্লাষ্টিকৰ যেনেকুৱা ফুল থাকে সেইবিলাক বনাই পেলাই বিক্ৰী কৰা।
অ এইটো একদম ভাল ব্যৱসায় বাৰু।
উম সেয়াই কৰি আছোঁ আৰু সৰু সুৰাকে।
উম কিমান দিন মান হ'ল ইটো কৰা?
হ'ল তিনিবছৰমান মোৰ এইটো কৰা।
অ এনে মাহত কিমান মান উপাৰ্জন হয়?
মাহত হয় দশ হাজাৰমান।
অ তেনেহলে ঠিকে আছে আৰু হাত খৰচ এটা ওলাই থাকে ন।
উম হাত খৰচ এটা ওলাই থাকে, বাকী তই কি ভাবিছ?
মই মানে তোৰ এতিয়া ঘৰতে মই সৰুকে তোৰ কাপোৰ বনাই। যে হাতেৰে।
অ' অ'।
সেইবোৰ কৰি আছো বাৰু এতিয়া সৰুকে সেইটোয়ে কৰি আছো বাকী পঢ়াতটোতো আছে। আছেই ধৰ।
অ সেইটোৱে পঢ়াটোতো গুৰুত্ব দিব লাগিব।
উম উম উম তোৰ ইমান তাতে ইমান সময় দিবও নোৱাৰি ধৰ।
উম।
তেনেকেই সেইটোৱে কৰি আছো আৰু বৰ্তমান মই।
বাকী তোপা মই কাপোৰ এযোৰ ল'ম বুলি ভাবিছিলোঁ ল'ব পাৰিমনে?
অ অ পাৰিবি বাৰু তোক কেনেকুৱা ধৰণৰ কাপোৰ লাগিব?
কেনেকুৱা ধৰণৰ মানে তোৰ ফেব্ৰিক কৰা
অ পাবি পাবি বাৰু সৰু গোট তেনেকুৱা বিচাৰ তেনেকুৱাই কাপোৰ পাবি বাৰু এনেই কোনটো ৰঙত লাগিব এবাৰ কবিচোন
মোকতোৰ গোলপীয়া ৰঙত দিলেও হ'ব গুলপীয়া ৰঙত তোৰ এঅহ অ গুলপী গোলপীয়া ৰং আৰু তোৰ তাতে হেৰি ৰঙা আৰু সোণালী ৰঙৰ ফুল দিব পাৰা তাত
অ অ হ'ব বাৰু মই তোক তেনেকে ডিজাইন অলপ পঠাই দিম তই চাই পেলাই মোক জনা বি
অ মই তোক জনাম বাৰু দে তই মোক পঠিয়াই দিবি
উম উম এ হ'ব দে ত মোক পঠাই দিবি বাৰু মই তোক পঠাই দিম উম উম হ'ব দে বাৰু কাইলে কলেজত লগ পাম
অ অ কলেজত লগ পাম দে
অ অ তই এনে আজি যিখিনি লিখাইছিলে এই বহী খন তই কাইলে লৈ যাবিচোন
অ অ লৈ যাম দে তই লিখি ল'ব পাৰিবি তেতিয়া
অ মই লিখি লব পাৰিম কাইলে আমি ক্লাছটো কৰি পেলাই এফালে ফুৰিব যাম দে
অ অ ঠিক আছে দে অলপমান ওলাই যাম ন
অ অ এতিয়া হ'ব দে ন ময়ো অলপ পঢ়িব আছে পঢ়ি লওঁ
অ অ ঠিক আছে দে মই পঢ়ো
অ আহ আহ
উম